কি
চলি আছে বাইদ'।
ইমান দিন মূৰত ফোন কৰিছা!
অ' আজি মানে মই ডিউটিতে আছোঁ আ পোনাৰীকত চলি আছিল তো, তে সেই কাৰণে আপোনাক এ কি কয় ফোন মাৰিলো আজি।
কথা?
নাই নাই, ভাল কথ থাই চলি আছিল, বেয়া কথাটো কোনে কব আৰু আপোনাক?
নাই অ, চুগলিখৰ নহয়, এনে আৰু আপোনাৰ এই কি কয়, কথাবিলাক কৈ থাকে। অ, যে বাইদেৱে আজিকালি, অ কওকচোন আৰে নাই, কবে কৈ থাকে যে, আজিকালি বাইদেউজনী আমাৰ ইতে নাহে।
উম, কোনে কৈছে, ক'ত নাযাওঁ মই?
আমাৰ এতে
অ', তাতে, আজিকালি সময় নহয় হাঁ। আজি কালি একদম বহুত ফুল পেচেন্ট থাক কেজাই সেইকাৰণে আগতে টাইম পাইছিলো আগতে বেছি পেচেণ্ট নাছিলে যে আজিকালি বহুত পেচেন্ট হোৱা হৈছে সেইকাৰণে এই সময় নিমিলে যাব কাৰণে সেইটোয়ে কথা হেৰি এই তোমালোকৰ যে ৱাশচিং মেচিন টো বেয়া হৈছিলে ভাল হ'ল
ওৱ
কি মানুহ মানুহ অহা কথা আছিল যে মানুহ নাহিলে নেকি
মানুহক মানে মাতিছিলো কিন্তু সি বোলে এইবোম অকলে কি কয় বডি ঠিক কৰি যাব
অ নহয় কালি চাইছিলো কালিতো গম নাপালো ন কালি বেলেগ এজন আছিলে মইও গৈছিলো মানে মোক মাতিছিলে ত' মই বেলেগ এজন আছিলে সেইকাৰণে সি গম নাপালে কি প্ৰব্লেম হৈ আছে
ৱাচিং মেচিনতটো বেয়া নহয় বাইদেউ
নহয় নহয় ইলেক্ট্ৰিচি ইলেক্ট্ৰিক কাৰেণ্টটো বেয়া ন
আটচ্ছা অ হয়।
ত সেইটো কাৰণে সেইটো কাৰণে ফোন কৰিছিলো। মানে তাৰ পিছত সি গম পালে। এই যে ইলেক্ট্ৰিকৰ হেৰিটোৰ কাৰণে প্ৰব্লেম, সেইটো কাৰণে হৈছে বুলি। মটৰৰ প্ৰব্লেম বুলি ভাবি আছে। চুইচটো বেয়া মটৰৰ, সেইটোয়েতো মটৰৰ প্ৰব্লেম বুলি ভাবি আছিল। ত' মটৰৰ প্ৰব্লেমটোতো নহয় নহয়।
নহয় নহয় নতুন এই, অ অ মটৰ ভালে আছে আৰু নতুন এই এই কি কয় ৱাচিং মেচিনত ইমান জল্দি হ'ব নে কিবা এতিয়া?
অ আৰু মানে নহয় ম, মতৰৰ হেৰিতটো কি হৈছে, মটৰত বোলে কিবা এটা জামো লাগি আছে বুলি কৈছিল।
নাই লাগা নাই লাগা নাই লগা যাম চাম আৰু হলেওতো যোনে এই, কি কয় টেকনিচিয়ানে আহিব কি চাই দিব বস্তু।
অ উম। নাহে নাহে টেকনিচিয়ানটো নাহে, টেকনিচিয়ান নাহে কাৰণ, টেকনিচিয়ান টো অকল, তোমাৰ হেৰি বেয়া হলেহে আহিব ৱাচিং মেচিনটো বেয়া হলেহে আহিব। এইটো ইয়াৰে ইয়াৰে প্লাম্বাৰ এটাই আহিব মানে যোনে তোমাৰ, হস্পিতলৰ এই পানীৰ কাম কৰে। সেইকেইটা, তাই আহিব ঠিক কৰিব আৰু মানে হেৰি থাকিলেহে তোমাৰ অ এই কাম থাকিলেহে। ৱাচিং মেচিনটোৰ, কাম হলেহে হেৰি কেইটা আহে। কি কয় এইকেইটা। তাৰে টেক, মিচনকটা আহে।
অ অ মোৰ হিচাপ মতে ৱাশ্বিং মেচিনটো ভালে আছে। বৰ্ডটো একবাৰ যদি অ ইলেক্ট্ৰিচিয়ান আহি যদি এইবাৰ বৰ্ডটো চাই দিয়ে, তাৰপিছত কি কি বেমাৰ কি বেমাৰ নাই, ৱাচিং মেচিনত, বেয়া ন চুইজ বৰ্ডে বেয়া।
নহয় নহয় চালেতো। এতিয়া সেই সিহঁতি পানীৰ মানুহ কেইটা আহি চালে। কালি মাজ ভাগতে আহি চাই কিনে, সিহঁতে সিহঁতৰ কাম খিনি ঠিক কৰি গ'ল। তাৰপিছত এতিয়া কৈছে, ৱাচিং মেচিন তোৰ কাম আছে মানে কি হেৰি আপ কাৰেণ্ট টোৰ কাম আছে কাৰেণ্টৰ কাম খিনি কৰিলে আৰু পানী খিনি আহিয়ে থাকিব
অ হয় নেকি আচ্ছা এইবিলাকৰ চাৰ্ভিচ চৰ্ভিছ নিদিয়ে নিকিন
দিব চাৰ্ভিচ দিব যেতিয়া হেৰি থাকে এইটো মেচিনৰ কাম প্ৰব্লেম হোৱা নাই নহয় মেচিনৰ প্ৰব্লেম হলেহে চাৰ্ভিছ দিব তোমাৰ এতিয়াতো প্ৰব্লেমটো কাৰেন্টৰ হৈ যে কাৰেণ্টৰ প্ৰব্লেম হলে কি চাৰ্ভিছ দিব মেচিনৰ প্ৰব্লেম হলে চাৰ্ভিছ দিবই সিহঁতি আহ এ হেৰিতো মোৰ ৱাৰেণ্টি কাৰ্ডখন মোৰ তাতে আছে ন
আচ্ছা আচ্ছা আচ্ছা
তাতে আছে সিহঁতৰ যদি হেৰি হয় মেচিনত তিত তিয়াম হেৰিটো দিব
অ টল ফ্ৰী নম্বৰ থাকে তাতে চাৰ্ভিচিংৰ
অ ন আৰু সিহঁতলে সিহঁতে আহিব তেতিয়া চাৰ্ভিচৰ মানুহখিনি কিন্তু তোমাৰ এতিয়াতো হেৰিৰ প্ৰব্লেম হোৱা নাই ন সেই কাৰণে অহা নাই তেনেকুৱা গাঁৱত যোৱা নাই এতিয়া।
ক'ত গাঁওত যাম বাইদেউ চুটিয়ে নাপাওঁ।
কিয় ছুটি নাই নেকি।
ছুটি মানে আমিতো মেনেজ কৰিয়ে। যাব পাৰোঁ। নহ'লে আৰু আমাৰ কে। বিলাকতো আজিকালি। বছৰে বছৰে চলে মানে। ণ্টিনিউ হৈ আছে। আজিকালি বন্ধ নিদিয়ে না আমাৰ এইটোত। আগ আগত কি আছিল দুইমাহ। তিনিমাহ এই কি কয় কিবা। ৰেষ্ট। পাইছিলোঁ কিন্তু আজিকালি। নাই।
মানে কিন্তু সেইটো ভাল হয় তোমালোকৰ কাৰণে হেৰি নহলেও কিন্তু ৰেষ্ট ল'লে আৰু বেলেগত যাই থাকিব লাগে।
অ মেনেজটো হয় অ অ।
কিন্তু মেনেজ কৰিতো যাব পাৰা, উম কোৱা কি কথা?
তাৰ পিছো এই। নাই নাই। মেনেজ কৰিটো যাব পাৰোঁ। কিন্তু অহাটো। দিগদাৰ হয় না, এইত অ অ যেত অ বহুত দিগদাৰ হয় তাতে। গৈ কেনে বাপৰে বাপ টিকেট ছয়মাহ একবছৰে টিকেট নাথাকে।
হয় নেকি, কিয় কিয় কিয় ট্ৰেইন কি কেইটা ট্ৰেইন থাকে, কেইটা ট্ৰেইন থাকে?
সপ্তাহত দুটাই চলে আমাৰ। আৰু এটা আছে, অ নাই নাই এনেতো বহুত আছে কিন। তো এক্সপ্ৰেছ যোনটো আছে মানে ভাল ট্ৰেইন।
অ।
টো এই কি কয় দুটাই আছে আৰু এটা আছে আবাদ আছাম। এইটো তু বাপৰে বাপ। ইমান কি কওঁ আৰু এইটো যদি শ্লিপাৰৰো লয় যদি। উঠা লৈ একোয়েই। এই নাই মানে জেনে জেনেৰেল ডাবা বুলিয়ে ভাবক, হে দেচিও মানুৱে এ বাপৰে বাপ, ইমান জোৰ জবস্তি কৰি বহে! হাঁ
বহুত শ্ল' যায় নেকি সেইটো?
শ্ল' যায়, যেনেকা এক কিলোমিটাৰ ষ্টেচন থাকিব জংঘলত ৰখাই দিব গাড়ীটো। পিছ চাইডে, বহুত দিগদাৰ হয় আৰু চাৰি দিন মান লয় আৰু আৰু যদি লেট হয় ভাবি লওক আৰু একদিন বা বাৰ ঘণ্টা আৰু গুচি যাব।
অ, অ, অ, অ। বৰ দিগদাৰ হয় তেতিয়াহলে।
দিগদাৰ বাইদেউ। সেইটোতকে ভাল, এই কি কয় প্লেনত যোৱাই ভাল
এইটো, প্লেনটো পাই নেকি, ডাইৰেক্ট পাই নেকি?
অ', আজিকালি ডাইৰেক্ট।
অ', তেতিয়াহ'লে, নয় ক'ত, প্লেনটো ক'ত ৰখিব গ'লে
জয়পুৰত
অ, জয়পুৰত, তাৰ পৰা কিমান, তাৰ পৰা কিমান হেৰি কিমান দূৰ মানে খোজকাঢ়ি যাব, মানে হেৰিত যাব লাগিব গাড়ীত যাব লাগিব?
ক'ত, ক'ত যাবৰ কাৰণে? এই চাওক যোধপুৰ যোধপুৰত যদি নামে, একদম ওচৰা ওচৰি, যেনেকা পল্টন বজাৰ ষ্টেচন যে আছে
উম, মানে আমাৰ ইয়াৰ পৰা, আমাৰ ইয়াতে হচ পিটেলৰ পৰা পল্টন বজাৰ ষ্টেচনলৈ আহি
অ, অ, অ। বেছিছে বেছি এ কি কয় তিনি তিনি কিলোমিটাৰ।
অ'
তিনি, চাৰে তিনি কিলোমিটাৰৰ ৰাস্তা।
অ তেতিয়াহ'লেতো ফ্লাইটতে যোৱা ভাল কিমান বেছি দাম নেকি?
ন চাৰে আঠ দহ?
কি নহয় দে চাৰে আঠ দহ বহুত দাম দে
অ' বহুতো হয় কিন্তু এইটোতো বাইদেউ সে কি কয় চাৰি হাজাৰ চাৰি হাজাৰ দুইশ টিকেটৰ দাম এনেকাই
কি ট্ৰেইনৰ দামো
অহ ছেকেণ্ড এচিৰ
ছেকেণ্ড এ চি আৰু যদি ফাষ্ট এ চি লয়
ফাষ্ট এচিৰ কিমান ছয় হাজাৰ মান আছে নেকি?
কতে একেই হৈ যায় দেখোন?
একে হৈ যায় সেইকাৰণেতো কৈ আছো আৰু তাৰ পিছত আপুনি যদি দুই তিনিদিন আছে এই খৰচাতো ধৰি লওক ডেইলিৰ খানা আৰু কিবা-কিবি খোৱা মিনিমাম দু দুই আঢ়ৈ হাজাৰ তিনি হাজাৰ টকা চৰি চলক আপুনি
কিন্তু তুমি যদি ফ্লাইটত যোৱা তেতিয়া কেইটা বজাত পাবা মানে কিমান টাইম লাগে যাওঁ তে ফ্লাইটে বেটাৰ ন
বেটাৰ কিন্তু পইচাৰো মেটাৰ আছে না
কি পইচা মেটাৰ আছে তোমাৰো ট্ৰেইনত মানে কি টিকেট খোৱা লোৱা চব কৰোতে কৰোতে দেখোন ট্ৰেইনতো সাত হাজাৰ, আঠ হাজাৰ হৈয়ে যায়।
উম,
তেতিয়া হ'লে আৰু এক হেজাৰ টকা অলপ বেছি এক হেজাৰ টকা বেছি কৰবাত। প অফাৰ থাকে সেই অফাৰবোৰত তুমি চাই হেৰি কৰিলে। অ' চাই কৰিলে সেই অফাৰ খিনি হেৰিয় কৰিব পাৰিবা।
কিন্তু আৰ নাই-নাই যাব পাৰো কিন্তু এই যে জাৰ্নি জাৰনি টু যে আমি। এই কি চাই-চাই গাঁওবিলাক যি অহ যেনেকে।
এ হ'ব সদায়-সদায়-সদায় চাই-চাই যাব নালাগে ইমাৰজেঞ্চি থাকিলে এতিয়া ডিউটিৰ উপায়। নাই ন ত আৰু তেতিয়াটো চাই-চাই লা য কি লাভ হৈছে।
হয়-হয় কিন্তু বাইদেউ দুই দিনৰ জাৰ্নিটো। ইমান ভাল লাগে। যে এই আগ্ৰা হিল আগ্ৰা হিল। চবেই।
কেনেকে যায় নো হেৰিতটো ৰাস্তাটো কোনফালে কোনফালেদি যায়।
এই আগ্ৰা। ইলাবাদ,
অ, ষ্টপেজ চবেজ চব তাৰে চব ষ্টপেজত ৰখে নে?
অ' সব -সব জেগাত ৰখে মানে বিকানে এক্সপ্ৰেছটো যোনটো আছে, সি দুই দিনতে, মানে সি অলপ ভাল গাড়ী এইটো।
অ' সেইটো স্পীডত যায় মানে।
অঁ স্পীডত। যায় আৰু এই আবদা ছাম এইবিলাক যে আছে, একদম আপোনাক। কান্দাই দিব বাইদেউ।
বহুত শ্ল ন সেইটো, মই জানো কাৰণ কিয় এটা আছে নহয় এই কি জানা। জানা শাতাব্দি নে কিবা আ।
অ 'অ 'অ 'অ 'অ।
সেইটোৰ বাছতো ছঘটা সাত ঘন্টা, সেইটোতো সাত ঘন্টা তুমি ভাবি লোৱা। ছেমে হয় বাছতো যোৱা যোৱা একে ক
অ আৰু এইটো যদি যায়, নৈ আপুনি, ফৰ্তি ফাইভ মিনিটচ'ট নলবাৰী এ কি কৈ ক্ৰচ কৰি দিয়ে।
উম 'অ কি হেৰি বিকানেৰ অ, বিকানেৰ অ, হেৰি আগ্ৰা চাগ্ৰাত কিমান সম আগ্ৰাত এইবোৰত কিমান। কিমান সময় ৰখাই?
আগ্ৰাত মিনিমাম বিছ বিছ মিনিট মান ৰখে।
অ। ভালেখিনি ৰখাই বহুত সময় ৰখায় দেখোন। দুদিনত পাই যায় যাই ঘৰ যাই দুদিনত পাই যায়, কিমান সময় লাগে মানে চব বাচ, আজি ৰাতি, ধৰি লোৱা আজি ৰাতি উঠিলা, ৰাতি উঠিলা, তাৰপিছত কেতিয়া পাবা?
যেনেকা আজি এইট কি কয় শনিবাৰ না? আজি ট্ৰেইন আছিল এঘাৰ টা বাজাত তাৰ পিছত অ' নাই নাই দিনৰ, আজি তাৰ পিছত সোমবাৰে ৰাতিপুৱা সাতটাত
উম, অ', চেটাৰ, শনিবাৰ, ৰবিবাৰ, মাজত ৰবিবাৰ, সোমবাৰে বহুত সোনকালে পাই যায় তেত তিয়াহলে, দুদিন নালাগে
কল দুটা ৰাতি
দুই ৰাতি আৰু ৰাতিপুৱাটো, নেক্স ৰাতিপুৱা পালে। উম। ত' বিকানী এক্সপ্ৰেছতে যোৱা ভাল ন?
অ, বাইদেউ ভাল গাড়ী এইটো কিন্তু, আৰু তাতে কোনো দাদাগিৰিও দিব নোৱাৰে।
তাত হেৰি আছে নে নাই তাতে, এই একচ ট্ৰা যে, তোমাৰ কেবিন তাইপৰ যে থাক
আছে, আছে, সেইটো কি কয় ফাৰ্ষ্ট এ চি তে।
অ'